হেল্ল' কি কৰি আছ।
এ শুই আছো তুমি?
মই কিবা গাখীৰ অলপ খালোঁ। আৰু চাহ অলপ খাই কেনে বিছনাত শুলো। মইও শুই আছোং ফেনৰ তলত ইয়াত বহুত গৰম হয়, তোমালোকৰ তাতে।
আ গৰম হয় কিন্তু আজি অলপ কম মানে বৰষুণ দিছে আজি ভাটিবেলা। সেইকাৰণে আজি অলপ কম।
তোমালোকৰ ঘৰ ক'ত আছিল হাজোত নেকি?
আমাৰ ঘৰ হাজো।
অ' হাজো থাকে তোমাৰ পুৱামক্কা, হয়গ্ৰীৱ মাধৱ মন্দিৰ। কামেশ্বৰ মন্দিৰ আছে তুমি ফুৰিব গৈছা নেকি?
গৈছিলোঁ।
ক'ত গৈছিলে।
কেদাৰনাথ তাৰ পিছত পৱামুক্কাত গৈছো মাধৱ মন্দিৰত গৈছো কেদাৰনাথত গৈছো। কামেশ্বৰত গৈছোঁ।
উম' পোৱামক্কা তোমাৰ মুছলিম ধৰ্ম বুলি মানুহৰ পৱিত্ৰ স্থান বুলি কোৱা হয় ন।
অ' অ'।
আৰু তাতে চাগে তোমাৰ এই জানুৱাৰী, ফেব্ৰুৱাৰী মাহত উৎসৱ পতা হয় মেলা পতা হয়।
উম' তাতেতো মেলাৰ সময়ততো বহুত দূৰৰ দূৰৰ পৰা মানুহ হয় তাতে।
উ হো অ গম পাবওঁ মই এইটো আৰু তাতে চাগে অ' গৈছিলো দুবাৰ গৈছিলোঁ কিন মই তাতে বহু বহুত দিয়ে মেলাৰ সময়ত
উম' আৰু মানে জাগা খিনি এনেই ভাল লাগে। মান মেলা মেলা নোহোৱাতে গেলে। বহুত ভাল লাগে জাগা খিনিৰ। কিন্তু মেলা সময়ত আহ' গলে মানে লেতেৰা হৈ যায় না তেতিয়া বহুত দূৰ দূৰ পৰা বহুত মানুহ আহে ত' তেতিয়া মানে জাগা খিনি চাওতে ভাল নালগে আৰু। বেয়া হৈ যায় কিন্তু এনে এনেই গেলে বহুত ভাল লাগে।
গম পাও কিন্তু এনেটো খোজকাঢ়ি যাব লাগিলে বহুত কষ্ট হয়। ত তাতে কেইটামান দকানো আছে তাতে বহুত ভাল মেগি বনাই। তাতে দোকান এজনো গম পোৱা নে নাই।
অহ', কি মেলাৰ সময়ত বনাই নে এনে।
এ এনেও বনায় আৰু মেলা সময়টো বনাই তাতে মুছলিম ধৰ্মৰ মানুহে মান আ তোমাৰ নামাজো পঢ়িব পাৰে তাতে নামাজ পঢ়ি যদি কিবা ধৰক মনৰ কথা কয় সেইটো আশা পূৰণ হয় বুলি ভবা হয়। উম
মানে চবে কিবা মনৰ আশা সেই কৰি কিনে মানে এ মানা অ হেৰি কৰে আৰু তাৰ পিছত দি থৈ তাতে যাই কিনে
উম হো। মুছলিম ধৰ্মৰ মানুহে এইটো ভাবে যে তাতে যদি কিবা মনৰ আশা কৰা। আহ' তাতে সেইটো পূৰণ হয় আৰু সিহঁতে তাতে যদি আহ নামাজ পঢ়ে তে ভাবি লয় যে যিটো হা তোমাৰ মক্কা আছে। ম মক্কাৰ চাৰি ভাগৰ এক ভাগ যিটো আশীৰ্বাদ তাতে পায় বুলি। চোৱা পাই বুলি তাতে হেতে ভাবি লয়। আৰু তুমি এ হাজৰিটো তোমাৰ হাজৰিত মাধৱ মন্দিৰ
উম
তাৰে যিটো তোমাৰ যিটো অ এই শিল্পকলা আছে ন।
হা
এইবিলাক চাই গম গম পাই যে সাধুখন অতি আগৰে পৰাই শিল্পকলাত সমৃধ- সমৃদ্ধ হৈ আছিল বহুত।
উম উম
আৰু হাজোৰ মানুহ বিলাক বহুত
মদন্ন্দৰ আয়ছিলে নক কোন পাদ দিনে
মাধৱ মন্দিৰ যোৱা নাই। তুমি?
মাধ মন্দিৰ গৈছিলোঁ তাতে এটা পুখুৰী আছে যিন তাতে ডাঙৰ ডাঙৰ কাচো দেখ চাব পাৰি, মানে খোৱাৰ খোৱা বস্তু লৈ গেল তাতে দিবা মানে দিলে তোমাৰ ওচৰৰ মানে এই খোৱা বস্তুবিলাক খাব কাৰনে আৰু ওচৰলে চা হেৰি আহিব। কাছুই লাইব তাতে দেখা পাব দেখা পায় একদম ষ্পষ্টকে
অ' তাতে মানে ভাবে উম' তাতে মানে ভাবে যে তাতে যদি কাচৰ বিলাকক কিবা খুৱালে সিহঁতৰ মানে মানুহৰ মন মনৰ আশা পূৰন হয় বুলি ভাবে। তোমাৰ যিটো হাইগ্ৰ হাদ্ৰো হাজোৰ মাদেৱ মন্দিৰ আছে তাতে তোমাৰ আহ' হিন্দু ধৰ্মাধৰ্মে লগতে বৌদ্ধ ধৰ্মৰ মানুহেও প্ৰবিত স্থান বুলি ভাবে। যাৰ বাবে তাত তুমি চবা সেই তোমাৰ নেপাল ভূটানৰ পৰা বহুত বুদ্ধ ধৰ্মৰ মানুহে তাতে তোমাৰ এই মনৰ আশা পূৰণ কৰিবলে আহে তাতে হাজোত চাগে তোমাৰ কামেশ্বৰ মন্দিৰো আছে ন'?
কামেশ্বৰ আছে হাজোত, কামেশ্বৰ আছে, কেদাৰনাথ আছে।
উম, হা-হাজোৰ ওচৰত আৰু অকণ ঠাই আছে।
কামেশ্বৰ বা কেদাৰনাথ তাৰপিছত হেৰি পোৱামোক্কা তাৰপিছত আৰু যে মাধৱ মন্দিৰ এইবিলাকত তুমি মানে ওপৰত উঠি এনে জাগাটো মানে ভিউটো চালে ইমান মানেচ কিবা এটা ধুনীয়া ভাল লাগে আৰু নেচা অ' ভাল লাগে।
হাজো শব্দটো তোমাৰ হদ শব্দৰ পৰা আহিছে আ, ইয়াৰ অৰ্থ হৈছে কি জানা ইয়াৰ টো পাহাৰ সেইকাৰণে হাজো চাৰিওফালে সৰু, সৰু যিবিলাক টিলাৰ আবৃত হৈ আছে হাজুখন।
অ',
তোমাৰ হাজোৰ ওচৰত আৰু এখন ঠাই আছে এ তোমাৰ শুৱালকুছি বুলি কোৱা হয় তুমি জানা নে না
সেইপিনে পাট, মুৱাৰ বাবে বিখ্যাত টো শুৱালকুছি।
উম, হাজো পাত-মূগাৰ বাবে বিখ্যাত হাজো তোমাৰ আৰু এখন উম, শুৱালকুচি হাজো তোমাৰ আৰু শুৱালকুচিত আৰু এখন তোমাৰ সেই আছে অ' বুলি আছে তুমি গম পোৱাতে গৈছিলা?
বস্ত্ৰ উদ্যান?
অ' হা-হাজোত বস্ৰ উদ্যান। তাতে কেনেকৈ হাজোৰ পৰা অলপ দূৰতে শুৱালকুছিত।
আ, শুৱালকুছিয়েই উম।
তাতে তোমাৰ সেই কেনেকে কাপোৰ বনাব লাগে কেনেকৈ পাট-মুগা সেই কৰিব লাগে এতে তাত তাঁতশাল চবকেইটা আগৰ পৰা মানুহে কেনেকে বনাইছে চব তাতে আছে।
উম, উম আমি একদিন গৈছিলোঁ তাতে, তাতে যাইকেনে সেইদিনা বন্ধ আছিল চাব নোৱাৰিলোঁ ভিতৰত যায় কিনে।
উম, কাৰ লগত গৈছিলা?
এ ফ্ৰেণ্ড মানে গোটেইকেইটা একেলগে গৈছিলোঁ ফুৰব কাৰণে ফ্ৰেণ্ডৰ লগত গৈছিলোঁ।
উম, গৈছিলা তাতে তোমালোকে কি খালা তাতে যাই কিনে?
তাতে খালোঁ মানে তাতে খোৱা নাই তাৰ পিছত সেইটো বন্ধ আছিল কাৰণে আমি সেই গেলো কি আমিন গাঁও যে আছে আমিন গাঁও যি কপ পাৰ্ক আছে তাতে গেলু যাই যেনে তাতে সেই খালো পিজ্জা খালোঁ সেই পাৰ্ক টোত যে সেই পাই।
উম, পিজ্জা উম, তাৰ আকৌ সেই আৰু কৈ আৰু বিৰিয়ানী খোৱা নে নাই বিৰিয়ানী?
বিৰিয়ানী খোৱা নাই পিজ্জা আৰু চাওমিন খাইছিলোঁ। আৰু হেৰী ইকো পাৰ্কৰ পৰা মানে তাতে বহি কেনে এ ৰেষ্টুৰেন্টৰ পৰা নদীটো চালে মানে ইমান ভাল লাগে তাতে। নদীৰ ওপৰতে সেই আ।
আবেলি, আবেলি সময়ত তোমাৰ তাতে যাই বেছি ভাল লাগে অলপ ঠাণ্ডা, ঠাণ্ডা বতাহ আহে।
উম, হুম।
অ' অ'তোমাৰ ঘৰ যিহেতু গুৱাহাটীত হয় অসমত হয় অসমৰ মানুহৰ গোটেইখিনি তোমাৰ মেইন যিটো ডাঙৰ উৎছৱ হৈছে বিহু ন'?
উম,
তে তোমাৰ গুৱাহাটীতে ব'হাগ বিহু পাতা হয় নেকি?
গুৱাহাটীত কি?
ব'হাগ বিহু পাতা হয় নে নাই?
গুৱাহাটীত ৰঙালী বিহুৰ সময়তহে খালি গম পাওঁ।
বহাগ বিহু ৰঙালী বিহু একে চেম দুটা এ একে এটাই অহ এইটো আম
তে নবে বেলেগ বেলেগ নাই এটা সময়তে সেই দুটা এটা বুলিয়ে কয়
বহাগ বিহুওক ক ৰঙালী বিহু বুলিও কোৱা হয় বহাগ বিহু ৰঙালী বিহু উম ত' এইটো আমাৰ গোট টো চহৰখন একেবাৰে আহ মানে উ উৎসৱ মুুখ পৰিৱেশৰ সৃষ্টি কৰে যত ডেকা গাভৰু সকলে মিলি বিহু নাচ নাচে ঢোল পেপাৰ শব্দ গোটেইখন চহৰখন একেবাৰে কপাই তোলে মানে আৰু
অ
তুমি গুৱাহাটী আৰু কেইটামান আ ঠাইত যাব পাৰা যেনেকে কামাখ্যা মন্দিৰ যিটো তোমাৰ নী নীলাচৰ পাহাৰৰ ওপৰত আছে আৰু এইখন গোট টেই অসমৰ লগতে গোটেই ভাৰতবৰ্ষৰ এখন প্ৰতিষ্ঠান বুলিও কোৱা হয়
উম
তুমি তুমি কেতিয়াবা গৈছিলা নাই ব ব্ৰহ্মপুত্ৰ পুজত
কত
নাই
এইটো তোমাৰ এখন ফেৰী যত তুমি আবেলি সময়ত কৰ উটি কেনে বেলি কেনেকে ডুব যায় সেইটো চাব পাৰা এইটো এক মানে সঁচাকৈয়ে এ বহুত আনন্দ লগা পৰিৱেশ
চাবই পাৰি না ফেৰিত যে মানুহে উঠি উঠি যেনে সেই কৰে চাই থাকে মানে এনে বাহিৰ অ ৰাস্তাৰ পৰা দেখা যায় আৰু কিন্তু ভিতৰত যোৱা নাই মই
যাব লাগে কেতিয়াবা গুৱাহাটীত আহিলে যাবা
অ অ যাব লাগিব
তুমি এ এইটো কথা গম পোৱা নে নাই অসমীয়া মানুহে খাদ্যত বেছিকে মছলা কমকৈ ব্যৱহাৰ কৰে
উম নাই গম নাপাও
গম নোপোৱা
উহু
অসমীয়া মানুহে খাদ্যত নাই একেবাৰে কম মচলা ব্যৱহাৰ কৰে আৰু তুমি সেইকাৰণে অসমৰ মানুহৰ চাবা যিবিলাক থলুৱা খাদ্য আছে সেইবিলাক বহুত সোৱাদ লগা হয়
উম
আৰু এই ইয়াৰে মানুহে আৰু এবিধ বস্তু খায় যিটো কলৰ বাকলি পুৰি বনোৱাই
কল বাকলি পুৰি বনাই কি বস্তু অ অ অহ অহ উম হু
তোমাৰ যিটো পিঠা পনা আছে ন পিঠা পনা তোমাৰ বিহুৰ সময়ত বনোৱা তিল পিঠাই ঘিলাপিঠা নাৰিকলৰ লাডু
উম আৰু সিহঁতে এটা মানে এটা কিবা বস্তু বনাই সিহঁতে পূজাৰ সময়ত ন কিবা সেই সময়ত যে হেৰি বনাই হা আম মানে বিৰিয়ানীৰ দৰে কিবা ভাত ভাজি কিনে তাতে যে মাছৰ যে মাছৰ যে সেইয়া পিট যে থাকে
খোৱা সেইখিনি বা মাছৰ যে পিত আছে
এইটো সেইটো তোমাৰ খাৰে বনাই ন
অ অ
আৰু আৰু এটা আছে মাছৰ টেঙা যিটো তোমাৰ বিলাহী বা বিলাহী নেমু বা থলুৱা টেঙা টেঙা ফল দি মাছৰ আন্নজা বনোৱা হয়
উম
গৰমৰ দিনত ভাত লগতে খোৱা হয় জানা নে নাই।
উম আমিও খাওঁ টেঙাৰ লগত মাছেদি সেই বনাই কিনে খাওঁ আমি।
কেনেকৈ কোৱা তুমি।
আমাক দিয়ে এতে বনাই কিনে।
অঁ তোমাৰ ইন্টাৰগ্ৰামত বনাই দিয়ে ন
উম উম হোইচটেলত বনাই দিয়ে মইতো ভাল নাপায় ইমানটো খাই চবে ভাল পায় এহেতি।
কোনে কোনে খায়।
চবেই খায় কিছুমানে বেয়া পাই আৰু
তুমি ভাল পোৱা ন নাই!
মই ইমান বেছি ভাল নাপাওঁ টেঙা।
তুমি কি বা খাই ভাল পাওঁ।
মই ভাল পাওঁ ফাষ্ট ফুড খাই কিন্তু ভালেই পাওঁ। আৰু ফাষ্টফুডৰ বাহিৰত মানে। এই ৰুটি চুটি খাই কিনে ইমান ভাল নাপাওঁ ভাতে ভাল পাওঁ মই।
অকল ভাতে খাই ভাল পাওঁ ন
উম ফাষ্ট ফুড ভাল পাওঁ খাই কেনে উম।
হুম হ তুমি তুমি কেতিয়াবা সেই তোমাৰ ঘৰ যিহেতু তোমাৰ ঘৰ ক'ত আছিল
আমাৰ ঘৰ হাজো
হাজো
হাজো হাজো পাৰ হৈ কিনে ব্ৰহ্মপুত্ৰ নদীতো যে আছে। বামুণন্দিৰ বামুণন্দিৰ ফালে ব্ৰহ্মপুত্ৰ নদী আছে নহয় সেই নদীতো পাৰ হৈ যাব লাগে।
ব্রহ্মপুত্র নদী পাৰত তাতে মানুহবিলাকে কেনেকে জীন যাপন কৰে
তাতে অলপ মানে গাঁৱলীয়া জেগা না আ কষ্ট হয় তাতে।
বহুত কষ্ট হয় ন।
উম। বানপানীৰ সময়ত কষ্ট হয়